অ', শুনি আছো, তুমি শুনিছা?
মইও শুনিছোঁ, কি কৰি আছিলা?
মানে খাইমেলি উঠিছো।
অ', ভাত কিহে খালা?
ভাত আজি মাছৰ লগত খোৱালো হেল্ল' শুনি আছেনে
অ শুনি আছো মোৰ মাততো শুনিছা নাই
অ শুনিছো শুনিছো
আহ
বাকী তোমাৰ খবৰ খাতি অ
মোৰ খবৰ ভালেই তোমাৰ ভালনে
উম ভালে ভালে মোৰ মা হতে কৈছে
অঁ তুমি কিমান টাইমত থাকা ময়ো ভাত খালোৱে তুমি কিমান টাইমত হোৱা
মোৰ দেৰিয়ে হয় কেতিয়াবা বাৰটাই বাজে এ মোৰ প্ৰায় দেৰিয়ে হয় তুমি
অ মোৰো সেই কেতিয়াবা দেৰি হয় কেতিয়াবা সোনকালে শুই যাও সদায় খেলি মেলি নিচিনাই হয়
অ মোৰো একে সময়তো একে নাথাকে
অ ৰাতিপুৱা সোনকালে উঠা হয়নে তোমাৰ
নাই একদম সদায় দেৰিয়ে হয় মানে খোৱা দেৰি হয় যে ৰাতি সোনকালেও হাৰে নাপাও অ কিন্তু কৰ'বাত যাবলগীয়া থাকিলে উঠো আৰু
অ মই শায়ে নাপাও ৰাতিপুৱা
হয়
ত আজি গৰম ইমান ন অ কলেজ হৈ আছে ইমান গৰম ন আজি
আহ বহুত গৰম পৰিছো দেই
অ চাগে ইমান গৰম গৰমত একো খাবই মন নাযায় হা
গৰম দিন ভাল যোৱা ন তুমি
পাও মহ ওলাই ইমান তাতে আকৌ ইমান অশান্তি লাগে ঠাণ্ডা দিনতে ভাল লাগে তোমাৰ
মইও ভাল নাপাও কিন্তু এই গৰমত মই ভাল নাপাওঁ কিন্তু এই গৰমত ওলোৱা ফল মূল বিলাক খাই ভাল লাগে। যেনে আম
বাহ। বাকী লিচি ভাল পোৱা নে?
অফ। অ', লিচি ভাল পাওঁ দেই।
মই মোৰ ভাল লগা। ভিতৰত লিচুতো ভাল লাগে আম খাই আমনিয়ে লাগিলে এইকেইদিন। আম খোৱা হৈছে নে? অ', এইকেইদিন আহ প্ৰায় খাইছোৱে।
এ, মোৰো খাই থকা হৈছে খাই থকা হৈছে। কিন্তু তথাপিও আমটো ভাল পাওঁ যে আমুনি নালাগে বাৰু মোৰ।
অ'।
আৰু এ ক'বাত বজাৰ চজাৰ গ'লে এই এ। কুহিয়াৰ ৰসটো খাওঁ ইমান ভাল লাগে গৰমত।
মই এ, ওলাই যোৱা মুৰ নহয় তেনেকে প্ৰায় খুব কমেই ওলাই যোৱা হয়।
অ'। গৰমৰ কাৰণে।
অ', এই গৰমত দিনত অকল কলেজ যাওঁ আৰু ঘৰ আহো তেনেকেই আৰু ইমান বেছি ফুৰিবলৈ যোৱা নহয়ে, তোমাৰ হয়নে ফুৰিবলৈ যোৱা?
মোৰ অ', মাজে মাজে যোৱা হয় এনেকে সদায় নহয় বহুত দিনৰ মূৰত আৰু।
অ', তুমি এ হেৰি এবাৰ মালদ্বীপ গৈছিলা ন' মালদ্বীপ নে?
মালধিভছ নহয়।
অ', ক'লে গৈছে। অ', অ', কেনেকুৱা লাগিলে তাত?
অ', ভাল লাগিলে জগাখিনি বৰ ধুনিয়া।
অ'। তাত এ ধেৰ এক্টিভিটিজ বোৰো আছে ন' তুমি কৰিলা?
উম, কৰিছিলো মই স্কুবা ডাইভিং কৰিছিলো। আৰু অ', তাতে পেৰা চেলিং কৰিছিলো।
অ', ভালে লাগে চাগে ন' গোটেইকেইটা। অ', আৰু তাত কি কি নতুন নতুন এ খোৱা বস্তু ত' ট্ৰাই কৰিলা।
তাত খোৱা বস্তু মানে কি জানা তেনেকে নতুন মানে কি বেছি খোৱা যায় তাতো একেই খালি খোৱাতোতো ইমান জ্বালা নাপালো এনেই মানে বেলেগ দূৰলে গলে বৰ জ্বলা চলা দিয়ে ন'। কিছুমানে মছলা জদা বেছিকে দিয় আছে সেইবিল খাব কিন্তু তাত মচলা জলা নাই দেই, পুৰা জোখতে পাইছো খোৱাটো মানে একো প্ৰব্লেম নাই পোৱা আৰু।
অ', তাত কি এনে, কি কাৰণে ফেমাচ খোৱা বস্তু? খোৱা বস্তু তেনেকে কিবা এনেকে আছে নেকি স্পেচিয়েল? অ'।
তেনেকে স্পেচিয়েল একো নাই মানে, অ', খাইছো এনে আহ, অহ, কৰিলো কৰিলো মানে, আহ সাগৰ থকা জেগা যে, গতিকে সাগৰীয় মাছবিলাক পোৱা যায় খাবলে। সাগৰৰ ওচৰত থকা তেলবিলাকত।
অক্টোপাচটো তুমি ট্ৰাই কৰিছানে?
নাই নাই, সেইটো মোৰ ঘিন লগে। হৈ আছিলে।
মই এনে বেলেগক দেখো যে তেতিয়া খাব পাৰিম নিচিনা লাগে, কিন্তু নোৱাৰিম চাগে খাবলে।
খাই চালে গম নাপাবা চাগে, মানে যদি গম নোপোৱাকে খোৱা।
উম, সেইটোতো দেখোতেই গম পাম অক্টোপাছ দিছে বুলি। তুমি কেঁকুৰা খাব পাৰা জানো?
এই নাই, মই মোক খোৱাত যে মই বৰ বেয়া, মই জিতি বস্তু নাখাও। মানে মই ট্ৰাইও কৰিব মন নাযায় নতুন বস্তু।
অ', কিছুমানে নতুন নতুন বস্তু খাই ভাল পাই নহয়, এনেকে কবালৈ গলে মানে নতুন নতুন বস্তু ট্ৰাই কৰিম বুলিয়ে যায় বহুতে।
খাব বিচাৰে, কিন্তু মই মানে সাগৰীয় খানাটো ইমান মই ভাল নাপাওঁ, মানে গোন্ধ এটা পাওঁ। সেইটো কাৰণে মোৰ খাবলৈ মন নাই যায়, মই নেখাওঁ কিবা মানে, কিবা গোন্ধ এটা আহে, একে মাছ বিলাকৰো কিবা এটা গোন্ধ আহে। কিন্তু খাবলৈ বোলে ভাল লাগে হা, মই যে এইবাৰ গৈছিলো মোৰ মা আৰু দাদাই খাইছিলে। কিন্তু মইহে নাখালো, এ মোক ভাল পাইছিলে, মানে কৈছে মানে গোন্ধ আহে কিন্তু খালে মানে টেষ্টটো ভাল লাগে। কিন্তু মই ট্ৰায়ে নকৰিলোঁ
খোৱা মানুহে পাৰে কিন্তু মইও চব বস্তু খাবলৈ নোৱাৰোৱে মোক কিবা দেখ
মোৰ খাবলৈও মন নাযায়। কিবা।
আহ।
তুমি পলু খাই ভাল পোৱানে?
মই নোৱাৰোয়ে খাবলে।
মইও নোৱাৰোঁ
মই চেষ্টাও কৰিছোৱা নাই চাগে নোৱাৰি বমি হৈ যাব চাগে জোৰ কৰি খালে মানে
মই এবাৰ চেষ্টা কৰিছিলো হা তেতিয়া সৰু আছিলো। অ আমাৰ। ঘৰৰ ওচৰত এই ভাত খোৱাকে মাতিছিলে মানে আগতে। মানে বেলেগ এটা জেগাত থাকোতে। তাতে কোৱাৰ্টাৰত আছিলো। তেতিয়া। ওচৰৰ মানুহ ঘৰে খাব মাতিছিলে ভাতৰ তাহতি মানে পলুও খাইছিলে আৰু দেই। তাৰপিছত মোৰ দেখি পেলাই কিবা লাগিছিলে মানে কি এইবিলাক পোক খাই আছে।
অ পোক নিচিনা লাগে কিন্তু কিছুমানৰ বহুত টেষ্ট। কি বোলে খাবলে হে বস্তুটো। মানে বহুতে বিচাৰি ফুৰে খাব কাৰণে। আৰু দামো ইমান বেছি।
অ বহুত দাম নেকি মই নাজানো বাৰু
অ মানে চাগে বহুত দামেইচাগে এই এইতিত তাত এনে হানডেট ৰুপিচমান লৈ চাগে।
অ উ কেজি হিচাপত বেচে চাগে ন?
এইটো গম নাপাও। মই আমাৰ ঘৰত অনা নহয় ইমান মই নাখাওৱে মাও হে কমকে খায়।
অ তাৰপিছত শুনা আকৌ তাৰপিছত আহ মোক খাই চাব দিলে আৰু দেই খাই চাচোন বৰ মানে ভাল লাগে খাই টেষ্টি এনেকে কৈ আছিলে।
অ
মোখত এটা ললো চিধা বমিৰ হয় গল
অ জোৰ কৰি খালে অ
পেলাই সেই কি মানে এইবিলাক মানে তেনেকুৱা নিচিনা ভাবটো আহি গ'ল যে অ মই খাব কাব নোৱাৰিলো মানে মোৰ দেখিয়ে কিবা লাগে এইবিলাক
তুমি এনেকুৱা বস্তুবোৰ খাব পৰা নাই কুচিয়া তাৰ পিছত আকৌ উ আৰু কি কয় মানে শিঙি মাছ এইবোৰ খোৱা নে
নাখাওঁ
অ কুচিয়াটো দেখিলে সাপলে মনত পৰে মোৰ
অ বজাৰত দেখো ন ময়ো খাবলৈ মনত পৰে এ মই যে খোৱাত বৰ বেয়া জানানে মই মোৰ বহুত বাছ মানে আছে মই যি টি নাখাওঁ
অ কিন্তু বহুতে এনেকুৱা বস্তুবোৰ খাই ভাল পায় আৰু বিচাৰি থাকে মানে বিচাৰি বিচাৰি খায়
উম আৰু এ এই যিবিলাকে মাছ মাংস খাই বহুত ভাল পায়
অ তাহাঁতি পাৰে
অ তাহাঁতি পাৰে তাহাঁতি মানে বিচাৰি থাকে নতুন নতুন আৰু কিবা বেলেগ ধৰণৰ মাংস টেষ্ট কৰিবলে তেনেকোৱা নিচিনা
উম বহুতে পাৰে বহুতে নতুন হোৱাত লৈ ভাল পাই যে তেনেকুৱ বোৰে পাৰে
উম
মোৰ ভেইজো ভাল নালাগে কিছুমান
মই আকৌ পনীৰ ভাল পাওঁ খাই
অ মোৰ মাছৰুমটো খাই ভাল লাগে এইফালে আমাৰ এইফালে খুব খেতি খেতি কৰিছে নহয় কাঠফুলাৰ
অহ
তেতিয়া খাইছিলো
অ মই শুনিছিলো কিছুমান মাছৰুম বোলে বিষাক্তও থাকে।
অ কিছুমান থাকে কিন্তু ঘৰত যিবোৰ খেতি কৰে সেইবোৰ খাব পাৰি।
উম উ
ঠিক আছে ন তেন্তে আকৌ পিছত কেতিয়াবা কথা পাতিম।
অ অ ঠিক আছে দিয়া শুভ ৰাত্ৰি